হেল্ল' অঁ। এ এনে ঘৰতে বহি আছো।
দিনত কথা নাই পতা
ইমান দিন মানে ঘৰতে আছিলো, অলপ বিজি হৈ গলো না তাৰ কাৰণে। কাম বনো থাকে।
কাম বন যেনে?
কাম বন, এতিয়া বজাৰ চজাৰ আছে আমাৰ, ৰাতিপুৱা উঠি কেনে টোপনিৰ পৰা উঠি ঘৰৰো সৰু সুৰা কাম বিলাক কৰি দিওঁ মই, মাৰ হেল্প হৈ যায়। লাইক আমাৰ বিচনা বিচনা ঠিক কৰি লওঁ, ঘৰ চৰ অ' যিমান বস্তু থাকে চবিলাক ভাল ভালকৈ ৰাখি দিওঁ।
চকী, চিয়াৰ, ফ্ৰিজ, আলমাৰি, চববিলাক মুচি লোও, মুচি ঘৰ চৰ মুচি কাপোৰ চাপোৰ যি থায় সৰু সুৰা, লাইক নিজৰ কাপোৰটো আৰু এনোই থাকে ধুই চুই দিওঁ অলপ, বা মা যদি ধুই থাকে অলপ হেল্প কৰি দিওঁ মানে।
মন গলে মন গলে
নাই মন গলে নহয়, যদি মা এ যদি ধুই থাকে না কেতিয়াবা বেছি কাপোৰ হৈ যায়। ত মায়ে মানে কাপোৰখিনি ধুই দিয়ে, মই কাপোৰখিনি লৈ পানীত মানে হেৰি কৰি দিওঁ। মানে পানী যে ধুই দি যে লাষ্টত যে সেইটো কৰি কিনে কাপোৰবিলাক মেলি দিওঁ মানে মই। পিছত আকৌ বজাৰৰ কাম থাকে। আ বজাৰ চজাৰ যাওঁ দুটা দোকানত যাওঁ। আৰু মানে মোৰ লগৰ কেইটা এনেকুৱা মানে, মোৰ লগৰ দুজন আছেতো সিহঁতকেইটা এজন যাই কলেজো যায় আৰু এ যেজন দোকানত যায় ত সিহঁতৰ ঘৰত যদি কাম থাকে বজাৰ আনবা লাগে বা এনেকুৱা কিব সিহঁতৰ মায়ে আকৌ মোকে ফোন কৰে।
ত তাৰমানে মই যাব লগা হয়। ম ঘৰত এনেকে ভালৈছো ধুনীয়া ধুনীয়া যাই থাকো ধুনীয়াকে একদম এতিয়া আকৌ টাইম হৈছে, অলপ পিছত লৰা কেইজন আহ দোকানৰ পৰা পিছত ওলাই যাাম ৰাতি আমি।
হম।
মই দিনত টাইম নাপাও ন, সিহঁতৰ কলেজ থাকে, দোকান থাকে।
সেইটোও হয় বাৰু।
তাৰ কাৰণে, এতিয়া আহিব চাৰে সাতটা মান বজাত আ দোকানৰ পৰা আহিব আৰু এজন গৈছে জিমত। সি অ' ত সেইখিনি টাইমতে আহিব। তাৰপিছত ওলাই যাম ধুনীয়াকে বাহিৰৰফালে অলপ, খোজ কাঢ়িও আহিম।
আচ্ছা মানে আকৌ যাবলৈ আছেই?
যাবলৈ আছে আকৌ।
হেৰি মই প্লেনিং এটা কৰিছো।
অ' প্লেনিং মানে মাও যাব চাগে, মা, দাদাও যাব।
ক'ত যাবি?
কামাখ্যা কিন্তু অম্বুবাচী মেলাটো শেষ।
অম্বুবাচী এনে গলেও তুমি দৰ্শন নোপোৱা সেইটো অকল তান্ত্ৰিক খিনিহে দৰ্শন কৰিব পায়।
তোৰ যদি কামাখ্যাত যদি ভালকৈ যদি দৰ্শন কৰিব লাগে, তেনেহলে নৰ্মেল ডেত যোৱা। ধুনীয়াকৈ গৈ পূজা পূজা পাতি যিমান যি ধুনীয়াকে কৰি ল। আৰু অম্বুবাচী যদি যাব খোজা মানে এটা এক্সপিৰিয়েন্ঞ্চৰ কাৰণে, যে কেনেকুৱা হয়।
অম্বুবাচী পাৰ হৈ গ'লতটো।
মই সেইটো কৈছো মানে অম্বুবাচীত সেইটয়ে মানে তই যদি ভাবা যা ভালকৈ দৰ্শন কৰিম, তেতিয়াহ'লে অম্বুবাচীত মানে যায় লাভ নাপাবা না ত‌‌‌ই।
এতিয়াহে যামে শেষটো অম্বুবাচি
সেইটোয়তো গম পাইছো মই অ কল ইটো কৈ আছো যদি দৰ্শনৰ কাৰণে গৈ আছা তাৰ নৰ্মেল দে যোৱাই ভা
অ নৰ্মেল তুমি গৈছা ন
আহ ম কিমান গলো
বা পিছে তোমালোকৰ তাপা ওচৰোটো
আমাৰ ওচৰৰ আমাৰ ইয়াৰ পৰা জালুকবাৰি যাব লাগে দুই ঘণ্টা বা আঢ়ৈ ঘণ্টা আৰু তাৰ পৰা হয়টো কামাখ্যাৰ যোনটো একদম মেইন যোন গেট যোনটো তলত থাকে পোন্ধৰ মিনিট বিশ মিনিট এনেকুৱাই লাগে বেছি নালাগে
আচ্ছা পিছে আমি অসমত থাকিয়ে আমি কামাখ্যা যোৱা নাইছোঁ
এতিয়া তহতৰথাতো বেলেগ নাই আকৌ তহঁতৰ একদম আপাৰ আছাম
আহ বহুত ওপৰত আমাক
কি তহতে বহুতেইওপৰত মানে একদম আপাৰ মানে আপাৰে
কেনে কিয় কৈছো চাহ
যোৰহাটছৰ হ'লে বেলেগ কথা, তহঁতে একদম ওপৰত। তহঁতে নগাঁও নহয়, একদম ওপৰত।
হৈ গ'ল।
কি ক কেতিয়া?
আমাৰ ভাগ হৈ গ'ল নহয়, শিৱসাগৰখন দুভাগ হৈ গ'ল এতিয়া।
মানে নতুন দিচ
এতিয়া চৰাইদেউ হ'ল, এতিয়া আমাৰ দ ওমেন্টিকেলি আমি শিৱসাগৰৰ, কিন্তু এতিয়া আমাৰ ঘৰ ঘৰটো আকৌ এতিয়া চৰাইদেউত।
এনেকৈ কিন্তু পাছলৈ প্ৰব্লেম হ'ব পাৰে অলপ চলপ।
অসুবিধা মানে এতিয়া পাপাহঁতে ডকুমেণ্টবোৰ লাহে-লাহে হেৰি কৰি আছে বাৰু। এটা-এটাকে।
এতিয়া কোনটো ডিষ্ট্ৰিক্টত যাবি, চৰাইদেউ?
উম। পাপা মই তেওঁলোকক কৈছোঁ, তোমালোক চৰাইদেউ হ'লে হৈ যোৱা, মই শিৱসাগৰৰ হৈ থাকিম। মই আকৌ কৰি-কৰি নেথাকো আৰু এইবিলাক।
তোৰ মাটিটো আকৌ তোৰ চৰাইদেউত আছে না। অ' শুন।
নিজৰ মাটি? সেইখিনি পাপাহঁতৰ নামতহে আছে।
সেইটো হয় বাৰু, এতিয়া চাই লছ চাই ল' যেনেকৈ ভাল হয় সেনেকে কৰা।
এনেও মই পিছত শিৱসাগৰত থাকাৰে মোৰ প্লেন বাৰু।
এই শিৱসাগৰৰ বুলি ক'লে মানে অল অ'ভাৰ ইণ্ডিয়াত মেক্সিমাম চিনিয়ে পায়।
মানে গেলাৰী যদিও খোলোঁ, এইটো ইয়াত খুলি লাভ নাই মানে।
অ'-অ'
তোৰ এৰিয়াতো গাঁও হৈ যায় ন'।
অ, গাঁও এৰিয়া। শিৱসাগৰৰ মেইন টাউনত হ'লে বেছি ভাল হ'ব। তাৰে চাগে বেছিভাগ মানুহে বুজিয়েই নাপায় ভালকৈ যে গেলেৰি মানে কি!
ও, নেজানে ও সঁচাকে নেজানে মই ক'ম বাৰু তোমাক, কেছ কিছুমান চলি আছে।
সব ঠিক ঠিক।
পিছত কম বাৰু সেইখিনি, হাঁহিয়ে উঠে গেলাৰী বুলি ক'লো। ফটো খোলা ফটো ফ্ৰেমবোৰ ইয়াত বিকি নাথাকিবি বুলি ক'লে ন।
এহ হে হে কোনে বা?
হাঁহিয়ে উঠি যায়, এইবোৰ পঢ়া-লিখা মানুহ আকৌ দেই।
পঢ়া-লিখা মানুহ এনেকে কয়।
ভাই মানে, নজনা মানুহে ক'লেও বেলেগ কথা, ভাই তহঁতে পঢ়া-শুনা কৰিছ তহঁতে জান বস্তুটো
আৰে বাদ দে, এইবিলাক মানুহৰ লগত কাম নাই।
হম
আজি খানা কি?
আজি ৰাতিপুৱাও চিকেন আছিল, দুপৰীয়াও চিকেনে আছিল।
মাংসই খাই আছা ইয়ো?
অ, মই ঘৰত আছো ন তাৰ কাৰণে। এতিয়া ৰাতিও খানা এটা আছে আমাৰ। মই ওচৰৰ ঘৰতে আছিলোঁ তাতে পাৰ্টি মানে ফাংচন এটা আছে এতিয়া।
উম।
তাতে ইনভিটেচন আছিল। আমাটো আছিল যে আমাক কৈছিল তহঁত মানে থাকবাই লাগবো না গোটেইখিনি, ডেক'ৰেচনৰ পৰা চাবা লাগবো লগত থাকবো লাগবো তাতে কিন্তু লগৰবিলাক কলে যাই ভাল নালাগিব তাৰ কাৰণে যোৱা নাই মই অকলে অকলে গৈ নো কৰিম কি?
আমনিয়ে লাগিব তাতকে
সয় লাগিব। নাই যদি কিবা কাম চামো থাকে বা বেলেগোও আছে আৰু দাদাও আছে বেলেগ লগৰো আছে কিন্তু ভাল নালাগে
তাৰে ভাবছো যে কথা নাই চাৰে সাতটান বজাত লগৰ কেইজন আহিব পিছত ধুনীয়াকৈ যামা
উম লগৰ লগত অলপ মানে মুখত জীয়ে আহে কব পাৰি ন
কব পাৰি
দাদা বুলি কৈ দিলে মানে সেই সন্মান এটা থাকিয়ে যায়।
আৰু সেইটো অলপ ফৰৰ্মেল হৈ হৈ যাব লাগে লগতে
অ প্ৰতিটো মুহুৰ্তত, অ আজি মই কি খালো আজি আমাৰ বনালে ঔটেঙা ঢেকীয়া জোল দাইল দি, দাদাই খাই ভাল পায় সেইটো দাদালৈ বনোৱা হ'ল। তাৰপিছত ভাতকেৰেলা ভাজি আৰু এইটো ভেন্দি ভাজি।
ভাতকেৰেলা ভাজিটো চাইট কৰিব পাৰলি হয় দেই।
হা নহয় পাপাই আকৌ ভাল পায় আৰু
আচ্ছা আচ্ছা ঠিক ঠিক। কি মাছ?
মাছ এইটো হেৰি উম ৰূপচন্দা
ৰূপচন্দা নামটো কিন্তু ফাষ্ট টাইম শুনিলো মই।
চন্দা মাছ আক্
মানে চন্দা মাছক ৰূপ চন্দা বুলি কয়, হয় নেকি? আত্ছা মানে মানে একোতো মানে বেলেগ নাথাকে ন চন্দা বৌ চন্দা মাজত কিবা পাৰ্থক্য?
ডিফাৰেন্স নাই মানে সম্পূৰ্ণ নামটো হৈছে ৰূপচন্দা।
আচ্ছা আচ্ছা আচ্ছা।
নৰ্মেলি মানে চন্দা বুলি কৈ থৈ দিয়ে আৰু মানুহে
অ সেইটোৱে সেইটোৱে চন্দা বুলি ক
মানে বস্তুটো বহুত চাইনিং মৰা হৈ যে সেইকাৰণে ৰূপচন্দা।
অ বুজিলো।
আমাৰ প্ৰায় হয় আমাৰ পাঁচটা ছটা ডেইলি হয়। এইবোৰ চাটনি টাটনি থাকেই মানে।
নাই ইমান নাথাকে আমাৰ আমাৰ দুটামান আইটেম থাকিব মানে ভাত ভাত বা দালিৰ লগত বোলে ভাজি চাজি বা বেলেগ আৰুঁ তৰ কিবা এতিয়া যে মাংস
এইবোৰ মই আহিলেহে হয় চাৰিটা পাঁচটা।
অ তই আহিলেহে হয় নৰ্মেলি নহয়।
মানে যদি দাদা আৰু যদি পাপা থাকে পাপা মতে কিবা এ এটা বনাই থলেই হ'ল আও।
আমাৰ কি হয় যে লাইক মান মাছ বনাব মাংস বনাব চোৱাবিন বনাব কণী বনাব সেইবিলাক মানে গ্ৰেভি টাইপ বনাই
আৰু যে ভাজি চাজি এনেকুৱা হ'লে হ'ব। মানে দালি নালাগে কিন্তু চাহ হ, মাছ মাংস বিলাক যোনটো গ্ৰেভি টাইপ খাই যিটো ভাল লাগে ন মানে বেছি ভাল লাগে খাই কেনে। সেইটো কৈছোঁ গ্ৰেভি বনাই তেনেহলে ভাতলগত খাব কাৰণে লাগে ন আকৌ তাৰ কাৰণে দালি
কালি আমাৰ দোকানত মানুহ এজন আহিলে তেওঁ কৈছে মই সুধিলো আৰু তেওঁ তেওঁ মোক প্ৰথমে সুধিলে ঐ কেতিয়া আহিলি হ'ল আজি ঊনৈশ দিন হ'ল মোৰ, আপুনি কেনে আছে? আছো আৰু নমৰি জীয়াই তাকেই ডিঙিটো মূৰত লগাই আছে আৰু বুলি ন? তাকে আছো, খোৱা বোৱা কি কৰিলে? তেওঁ মোক যিটো উত্তৰ দিলে
কি কলে?
ঢেকীয়া, কচু, ঔটেঙা, মাছ আৰু ভাতকেৰেলা জোল।
ভাতকেৰেলা জোল?
ভাতকেৰেলা, কচু, ঔটেঙা, ঢেঁকীয়া গোটেইখিনি মিলাই আকৌ মাছৰ লগত জোল।
কি মানুহ হে ভাই!
মানে এনেকে কেনেকে খায় মানে?
ইমান ধুনীয়া মাছটোক মানে বেয়া কৰি দিলে সিহঁতে।
ভাতকেৰেলা, কচু, আলু উফ মা
ভাতকেৰেলা লগত কচু কচু দিছে তাৰ লগত আকৌ আলুও দিছে।
উম।
মেইন থিং ভাতকেৰেলা লগত কোনে মাছ খায়ে ভাই
কেনেকৈ খায় সেইটোও নাজানোঁ মই
গোটেই ষ্টেটটো দেখোন একদম
মানে এনেকে কেনেকে খায় মানে এনেকে কেনেকে খায়।
তাকেতো এনেকে কেনেকে খাই আমি নিজে মানে আমি খাই কিনে গ'ম পোৱা নহয় বুলি জানোঁ যে অ' আলু লগত কচু মেক্সিমাম নাই বা কচু কচুৰ লগত মানে ভাতকেৰেলা মিচিং নাই মানে
মই নাজানোঁ দেই তাৰ পৰা মই মই পাপালৈ চাই আছোঁ পাপা মোলে চাই আছে।
ভাত দি ভাগ এইবিলাক মানুহতকে নাই পিঠেই কোনোবা যদি মোক যদি এনকে কয় না এ ভাল এটা মাছটো কি মাছ আছিল।
তাকে মাছটো বা কি মাছ কৃষ্ণ
সচা মাছটো বৰবাত কৈছে সিহতে।
মোক তেও সুজিলে তই কি খালি মই বোলো মই নকও। আপুনি ইমান জটিল - জটিল খাদ্যবোৰ খাই আহিছে মই যদি কও আপুনি কব ই এনেকে খাই নি বুলি ক'ব।
খচাকে ধুনীয়া উত্তৰ দিছা এ তই।
ন আৰু কি ক'ম বাৰু তেও যিখিনি বস্তু কৈ দিলে।
মানুহে খাই নে এনেকে।
নেজানো।
বেংগলৰ বঙালী মানুহে যদি গম পায় কোনোবা মাচল তেনেকুৱা কৰি আছে। সিহতক তাক ধৰি - ধৰি পাব্লিক পিটন দিব।
এ কব ততি মাছৰ গোটেই। কি কব মানে মাছতো গোটটো শেষ কৰি দিলি সিহতি চব্জি। জি বনাই দিলি মাছটো।
বেংগলৰ মানুহে যেদি বাই চান্স গম পায় কথাটো মানে কি কম বে বম ল তেৰা পিতন দিব মানে।
বেয়া লাগে ন।